হেল্ল'
কি কৰিছোঁ
এ বহি আছোঁ
চা টা খালি নাই
চাহ খালো তই খালি নাই
চাহ পানী কিহেই খালি
বিস্কুট দুটাই খালোঁ
উম উম
ত
মই এয়া পুৱা বাৰ উচি মুখখন দাঁত ঘহি আছোঁ
অ কালি বিজুলী দেখোন দেখি
অ কালি বিজুলী সৰি ইমান পইচা আমাৰ এই ওচৰে পৰিছে ওচৰে পাজৰে ক'ৰবাত চট কৰিবও পাৰে নে
পৰিছে পৰিছে কৰবাততো পৰি়ছে
উ মই কৈ আছো ন তোৰ পৰতো দেখিছে নে বিজুলী পৰি আমাৰ এইবাৰ কিমান এই কো ওচৰে পাজৰ মানুহ হৈছে
তাকেতো আমি কালি পাতিছিলো কি বৰষুণ নাহে আজি চাচোন বৰষুণ কালি ৰাতি কেনেকুৱা ঢালিলে
তাহো মিছিলে নহয়িবা হল নিক একো নাই নয় নহয় এই পাচফালজ চালি এখন ভাগিলে
অহ
তটো কুচি আছিলে মানে
কাৰেণ্টটো ৰাতি তহঁতৰ তাত কাৰেণ্টটো দিছিলে নাই ইয়াত ৰাতিপুৱা দিছিলে কিন্তু ভল্টেজ নাই দুঘণ্টামান দিলে
অ কাৰেণ্ট নে কাৰেণ্ট আমাৰ ৰাতিয়ে দিলে ৰাতি ৰাতি বাৰটা মানৰ পৰা দিলে এতিয়া আছে হ'বলা
অ আমাৰ ইয়াত কাৰেণ্ট চাৰেণ্ট নাই
মোৰ মোবাইলতটো কালি ফেচাৰলে যে গ'লো চাৰ্জ নাছিলে নহয় তাৰ পৰা ৰাতিয় আহি পাইছোহি চাৰ্জ নাই তাৰ পৰাা ৰাতি মই মোবাইলটো লগাই থৈ দিলো কাৰেণ্ট আহিলে এতিয়া হাড্ৰেড পাৰ্চেন্ট হৈ আছে চাৰ্জ
অ মোৰ চাৰজেই নাই হলেতো মই তোলে ফোন এটা কৰিছো বোলো
উম উম ফেচাৰ চালে ফালে গ'ল ন হা কালিতো মই তিনিটা মান লে ঘৰ পালোহি
অ তিনটালৈকে ভাল পালিহি মইতো চাৰিটা মানলৈ পালোহি
উম উম
উম কাইলৈ কলেজ যাবি নে নাযাওঁ
ক কাইলৈ যাব লাগিব কিবা কিবি আমাৰ হোমৰ্ক চোমৰ্ক দিব পাৰে নহ
অ সেই সেইটো কাৰণে কাইলে পৰখিলেও যাব লাগিব দুদিন
উম
আহিবি একেলগতে যাম
উম উম
চন্দা লক কৰিবি
উম তুলালে আছিলে এনে তুলা আলোচ এটা কৰিবলৈ আছিলে
অ কোৱা ক
ৰ বিষয়েতো কিবা জাননি
নাই নাই মই সেইবিলাকৰ নোসোমাও যেন নাজানো
সেই বিষয়টো মানে হয় এই নাইবাৰটো মানে কি আমি মানে সমাজত পুৰুষ আৰু নাৰী মহিলা সকলোকে সমান মানে সমান ভাৱে চাব লাগে হয়ে নহয়
অ আজিকালি সমানেই দেখোন
উ আজিকালি সমানে তাকেতো ক'ব ওলাইছো ন আৰু এখন সমান এ মহিলা নহলে মানে উাই যাব নোৱাৰে সমাজখন আৰু মানে সমাজ সমাজখন আগুৱাই যাবলৈ হলে পুৰুষ মহিলা সকলো মানে সমান ভাৱে আগুৱাই যাব লাগিব হয় নে নহয়
উম যাব লাগিব
উম উম কিন্তু আগৰ দিনৰ ব্যৱস্থা আছিলে ধৰক মহিলাসকলৰ ঘৰত
অ ঠিকে
উম সেইটোত পাইছ চাগে তইতো আগতে পঢ়োতে চাগে পাইছ কিতাপতো আছে
পাইছো পাইছো এতিয়া সেইবিলাক চিষ্টেম নাই আৰু
উম আকৌ সতী দাহ প্ৰথা আগতে যে গিৰিকজন যে মৰিলে মহিলাাগৰাকী নিজে জ জীয়াই জীয়াই যে জুই
উম উম উম বিবেকানন্দই উলিয়াই
উম আৰুটো বিলু হটো ভালেই হ'ল ন
উম
সমাজখনৰ বাবে বহু কতিকাৰ আছিলে হয় নহয় অ আৰু আমাৰ মহিলাসকলো পুৰুষকে কুত কম চা মহিলাসকল আগৰ মহিলাকে চাহ কনককলতা ব্যাংগনা মূলা ঘাবু খেহ কিমান সাহসী আছিলে উম কনক লত তাকেেতো কনক লতাইতো স্বাধীনতা দিৱসত সেয়াাতো গহপুৰতো থানাতো হেৰিয়ে কৰিলেগে নিজকে মৃত্যু দানে হ হ'ল ইয়াকে কৰিলে উম
তেতিয়া তেনেকুৱাতো কোনো নাই
আজিকালিও উ আজিকালিও গাওঁ বিলাকত এনেকুৱা এটা ব্যৱস্থা আছে কিন্তু যে মদ চদ খাই আহি পুৰুষসকলে নাইবলাকক অত্যাচাৰ কৰে ধৰ মানে পুৰুষসকলে মানে নাৰীসকললে মানে নিজৰকে সদায় তলত ৰাখিব বিচাৰে
উম
এতিয়াতো কিছুমান পিছ পোৱা কাৰণতো উ বহুতো মহিলাকো দাইনী সজায়তো হত্যা কৰা হয় ন সবিলাকতো নিজ আমি পাই থাকো উম
সিদিনা এটা ঘটনা হৈ গৈছ তোৰ ডিব্ৰুগড়
উম উম চাহ ডিব্ৰুগড লেখীয়া জেগাতে তেনেকুৱা পিছ পোৱা বে জেগা বিলাকত কি হব তেতিয়াত ভাবিছা নেকি এইটো কিন্তু এই ডাইনী হত্যাটো এটা বহুত বহুত সমাজৰ কাৰণে বহুত এটা ডাঙৰ সমস্যা আকৌ
চাব লাগেটো
এ এ এতিয়া ইণ্টাৰনেটৰ যুগতো যদি মানুহে এইবিলাকৰ বিশ্বাস কৰে কি হ'ব বাৰু কচোন তই
তাকেইতো যেনেকে আমাৰ এই জয়পুৰ যেনেকৈ আমাৰ এই জয়পুৰ গাঁওখনৰ ৰিজু বাবা বুলি কোৱা বাবাটোক
অ অ আৰু শুন মই ইন্টাৰনেট বুলি কওঁতে মনত পৰিলে আমাৰ ইণ্টাৰনেটটো যে
উম
ইণ্টাৰনেটৰ পৰা আজিকালি মানে নৱ প্ৰ্ৰজন্মৰ ইন্টাৰনেটৰ বুলি ইমানেই আসক্ত হৈছে মোক এইটো কোৱা নাই যে ইণ্টাৰনেট বেয়া বস্তু ইণ্টাৰনেটটো ভাল বস্তু কিন্তু ইন্টাৰনেটৰ পৰা আমি ভাল খিনি ল'ব লাগে ভাল কিন্তু এতিয়া ভাল অ এতিয়া ইণ্টাৰনেটৰ পৰা মানে ভাল বস্তুখিনে বেয়া বস্তু খিনিহে বেছিকে গ্ৰহণ কৰা হৈছে
অহ
আৰু আজিকালি ছাত্ৰ ছাত্ৰীসকল চা আমি যিটো বয়সত আমি কিবা খেলিছিলো কি এইবিলাক লুকা ভাকো খেলিছিলো খছিলো মাৰ্বল খেলিছিলো সেইটো বয়সত এতিয়া লৈছিলে গেম খেল থাকে মোবাইলত
উম
আৰু ততো যাক আৰু তত জানো গেম খেলাৰ ফলত কি হৈছে সিহতৰ মানে পঢ়া শুনাত ক্ষতি পৰিছে চ কোৰ বেয়া হৈছে স্বাস্থ্যৰ ক্ষতি হৈছে
ডৃষ্টিহীনতাত ভূগীছে
উম মই কথাটো চাইছো মানে আমি যেতিয়া সেইবিলাক কাম কৰি আছো এতিয়া ল'ৰা ছোৱালীয়ে গেম খেলিছে আৰু খেলা ফল বো সহঁত অকল স্বাস্থ্য্ষতি হৈছে সেইটো নহয় সেহতি আম নবো সেহ উঠি আহিলে আমাৰ দেশখনৰ উন্নতি হব হয় নে নহয় সিহঁতে গেম খেলে সেই টো এইটো পাহৰি গৈছে যে ঘৰৰ পৰা বাহিৰলৈ যে অকমান ওলাই যাব লাগে ঘৰৰ ভিতৰত সোমাই অকল ইণ্টাৰনেটত গেম খেলা
উম মানুহৰ পৰি থকা
উম ইন্টাৰনেটৰ প্ৰতি বহুত ভাল বস্তু আছে ধৰ আগতে কাৰোবাৰ লগত যোগাযোগ কৰিবলৈ হলে আমি চিঠি পঠিয়াবলগীয়া হয় ডাকঘৰ যোগেদি
উম্ এতিয়া সেইটো তৎক্ষণাত হৈ যায় আৰু ইণ্টাৰনেটৰ যোগেদি
সিহতক আমি ফোন বা মেছেজৰ যোগেদি আমি বাৰ্তাটো দিব
উম পাৰো তাৰ কাৰণে বহুত ভাল
তাতে ভাল কৰিছে কিন্তু আমাৰ এইেই নৱপ্ৰজন্মই সেইটো কথা বুজি পোৱা নাই উঠি অহা ল'ৰা ছোৱালীখিনিয়ে
উম বুজি পোৱা নাই
সেহেতি মোবাইল চোৱা গেম খেলা আও মোবাইলত বহুতো বেয়া বস্তু সেহেতি চাব ধৰিছে ন
উম চাবৰিছে এনেকে বব্লেক মানি উম উপায় না আ
উম আৰু স'ৰু ছোৱালী খিনিয়ে বুজি নাপায় সেইখিনি অলপ মাক বাপেক খিনিও চাব লাগে।
উম কি কৰিবি আও উপায় নাই লগা বস্তুটো লাগিবই দিব লাগিবই খুজিলে
আজিকালিমানে এনেকুৱা হৈছে মাক বিলাকৰ মানে সৰু লৰা ছোৱালীখিনি ভাত নেখালে আগতে নিচুনি গীত গুৱাই ভাত খুৱাইছিলে আজিকালি মোবাইল ফোনটো দি দিয়ে।
অ হেৰিতটো হৈছে কৃচ দেখিছো দেখিছো প্ৰায় ভাগে দেখিছো মোৰ
উম উম এই তেনেকুৱা হৈছে আগতে আমাৰ মাহঁতে নিশ্চয় নিচুকণি গীত গাই ভাত খুৱাইছিলে আৰু খুৱাবৰ সময় নিচুকণি এতিয়া মোাইল দি দিয়ে মোবাইল চাইচা খুব ল'ৰা ছোৱালীয়ে মোবাইল চাইচা খাব।
আহ তাকে
বাকী ঘৰত ভাল নহয়
ভালে ভালে তহঁতৰ?
অ আমাৰো ভালেই কালি আহোতনে চাইকেল লৈ আহিলো এই লগৰ এটা লগ পালো তাকো লৈ আহিলো লগতে
অ অ মই বাইকত গুচি আহিলো।
দূৰো নহয় অকণমান
উ তই মোলৈাই ফোন মাৰি আছ নহয় মোৰ ফোনতো চাৰ্জ নাই ফোন কৰিবলৈও বেয়া হৈছে তা কল কৰিমগে বুলি ঘৰত গৈ পাচোগে আও দেখোন চাজ এ নাই দুই পাচেন্তে আছে বোলো থাকক আও তাৰপিছত ৰাতিৰ কাৰেণ্ট টো অকনমান কে দিলে দি পিনে চাৰ্জ দিলো ৰাতি ফোন কৰিবলৈ বেয়া পালো, সময় হৈ গ'ল যে ৰাতি অ বতৰটো কেনেকুৱা কৰি আহিছে আও বৰষুণ, বতাহ আৰু কালি দিনটো কাৰেণ্টে নাই আটো
আমাহ নেটো নে বাওঁ
কালি বাৰটা বজাৰ পৰা কাৰেণ্ট এ নাই ৰাতি আঠটা বজালৈকে
উম উম অ কালি গৈছো এই তেতিয়া তাই কাৰেণ্ট নাই ধৰ মোটামুটি দচটা এঘাৰটা পাই আমি ওপৰতো অলপ গুৰুত্ব দিব লাগ কৈছো ন আমাৰ মানে গাঁৱলীয়া সমাজত এই কাৰেণ্টৰ প্ৰব্লেমটো এটা মেইন সমস্যা
অ বিদ্যুৎ ৰ
কাৰেণ্টটো যেতিয়াই মন যাব বিজুলী বিভাগে কাৰেণ্টটো কাটি থৈ দিব
উম কাটি থৈ দিব।
গাঁৱলীয়া মানুহৰ কোনো কাৰণেই নালাগে মানে কাৰণ বিদ্যুত যেতিয়া মন যায় তেতিয়া বিজুলী বিভাগে কাটি থৈ দিয়ে
কাটি দওঁ আৰু এই ভল তেজক গাঁৱত এই ভল তেজ চৰ সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা যায়
আৰু এই উ আৰু এই চহৰ বিলাকৰ কিন্তু এই ব্ৱস্থাটো নাই কচোন কাইণ্ট লাগিবৈ
থাকিব কাটিলে খুব বেছি দুই বা তিনি মিনিট কাটিব তাৰপা আহি যাব
আৰু এতিয়াাতো গৰম দিনতো চহৰত কাৰেণ্ট কাটিবই নোৱাৰে
নহয় আৰু তোৰ প্ৰতিটো ঘৰৰ চাবি দুঘৰ পাৰ হৈ চাৰি ঘৰ পাৰ হৈ ট্রেন্সফর্মাৰ থাকেই ভলটছৰ কোনো কথাই নাই
উম আমাৰ গাঁৱত এই ভল্টেজ নাপায় কাৰেণ্টৰ ধৰ এতিয়া গৰম দিনৰত ফেনখনেই নুঘুৰে
চাবিয এটা তিনিআলিত এটা ট্ৰেন্ঞ্চফৰ্মাৰ আৰু বহুত দূৰত গৈ এটা
উম আৰু সেইবাবে এতিয়া গম গৰম দিনত মানে ফেনখনে নুঘৰেে উম
ফেনৰ কাৰণে আমি ফেন ন আমি ফেন নচলাই আমি বিচনীহে মাৰো ফেনৰ হাৱাটো আজিকালি গ--ফেনৰ হাৱাতো আজিকালি গৰম হবলৈ ধৰিছে
উম
ফেন চলাবই মন নাযায় উম ত তাত বৰষুণ দি চ নেকিবা আমাৰ ইাত বৰু পৰিলে
মিহি মিহিকে পৰিলে বৰষুণ আৰুৰ শই হৰ শৰণি শব্দ শুনি আছো
শুনি আহিছো আকৌ বিয়া কৰি আহিছে মোৰ এই কলেজত কাপোৰ বিলাক কালি বিলাই যোৱা কাপোৰ চাপোৰ চেন্দেল ধুবলৈ আছে এটা ৰ'দটো নোলোৱা হ'ল নহয়
তাকে উম আৰু এইবিলাক বৰষুণত তিতি দিলো যে কালি অকমান
উম তিতি দিলো অ কালি ভাত খাই আহিলি নোই কলেজত
অ ভাত খালো ভ ভাল গুজাই আছে ন
খাদ্যতো ভালেই গুছে চাগে নিমখটো অলপ দালি
দি দিলে যে গাই বাই পৰিলে গোটেই কাপোৰ বেছি লেতেৰা হ'ল
উম বেছি লেগীয়া হ হ'ল কিন্তু মটৰ মাহৰ পনীৰ চব্জিটো ভাল লাগিলে খাই
অ ভাল লাগিছে কিন্তু নিমখটোোক কোনোবা এটা চব্জি ডাল দি দ
এই দালিটোতে আৰু এই ভাজিটোতে নিমখটো কম হ'ল
উম উম
উম বাকী কলেজৰ চকীদাৰ কেইজননেহে বনাইছে
উম মই বাৰু কাপোৰটো কালি আহিয়ে ধুই দিলোহি মানে
অ কিন্তু তোৰ খোৱা কৰিব বুলি ধৰি দিলি অ
উম উম মোকো কাই আৰু কি কৰিবি আজি নাই নহয় কলেজ কাইলৈ শুকালে হ'ল
কাইলৈ শুকালে হ'ল কাইলৈ কিবা এটা কৰি ম উম বৰষুণ পৰিলে চাহ বনাইছে নে কি খোৱা নাই নহয় দাঁত ঘঁহি হল নে দাঁত উহি হলে
নাত ঘহি আছো কথা পাতি পাতি
অ চাহ খোৱাই নাই নহয়
উহু
চাহ বনাইে চাগে
মুখখন ধুই মই নিজে বনাই খাব লাগিব মই আকৌ সেই মুখটোো ধুই মেলি গম পানী এইগিলাচ খাই লওঁ যে
অ', তহঁতৰ দেহদা ক'ত গ'ল?
হদা ঘৰতে আছে।
ঘৰতেই আছে, কাম-চাম নাই যোৱা নেকি?
নাই যোৱা নাই যোৱা, এই ভাৰা পালেহে যাব।
ফেমপেটো ভাল হ'ল নহয়, তই জান নে নাই? উম, মানে কি হ'ল কেছ টো কালি আমি যোনটো কৃষ্ণমণি হেৰিটো যোনটো লগ ইন কৰিছিলোঁ যে, তাৰ এটা ক'ড যায় সেই ক'তটো মোৰ নিজৰ ফোনতে থাকে নিজৰ ফোনলৈকে মেছেজটো আহিছিলে, তাকো গুগেলত আহিছিলে মেছেজটো। গুগেলৰ মেছেঞ্জাৰত, নাচালো কাৰণে নোৱাৰিলো মই এতিয়া ৰাতিপুৱা শান্তি মগজুৰে চালোঁ, চাই পেলাই ক'ৰ্ট চাৰিটা মাৰি দিলোঁ।
অহ।
খোল খাই গ'ল নহয় আৰু মানে মোৰ কি হ'ল। ফেমপেত আছিলো এশ পোন্ধৰ টকা আকৌ আজি চাচু পাই এশ পয়ষষ্ঠি টকা, বাকী মোৰ সেই পঞ্চলিছ টকা নে চল্লিছ টকাটো ক'ৰ পৰা আহিলে একাউণ্টত।
জানো সেইটো কিবা সিহঁতৰ কিবা খেলি মেলি হ'ল চাগে।
মোৰ চাগে একাউণ্টটো জিৰো আছিলে নহয়, মোকতো চম্পকেহে মোৰ লগৰ এটাহে মাৰি দিছিলে এশ পোন্ধৰ টকা এটা, তাৰ ভাগৰ এই গেম খেলি পোৱা অনলাইন গেম। বাকী মোৰ এই এশ পোন্ধৰ টকাতো তাৰ লগত